হেল্ল'
অ'
শুনিছা
অ এ মোৰ ন এটাই নি গল
কিয়
হেই জিৰ' দি জিৰ' পইণ্ট দেখাই যে মই তুমি কৰিলোৱা হে তাচ কৰি পালোং তাচ জিৰ খাই আছে এ এনে
তুমি জিৰো আৰে মই হ'ব মই ঠিক কৰি দিম টেনচন কিয় লৈছা সেইটোও ঠিক হৈ যাব।
অ হয় নেকি অ থাক থাকি চব ঠিকে যাব নাই ন
অ মানে ষ্টাৰ্টিং ষ্টাৰ্টিঙত সবে তেনেকুৱাই হয় মোৰো তেনেকুৱা আছিলে মোৰ চাগে তিনিট মানতো জিৰয়ে হল
থিকেইে ইমান মই সেইটো ইমান গুৰুত্ব নাই মানে এনেকা চব মই গোতক থৈছো মানে আমাৰ গ্ৰুপত একে বাৰে সেইটোকে একদম মানি লৈছে হা
এডালতো জাষ্ট এটা মানে এনেকা ফিউচাৰ বুলি ক'ব নোৱাৰি আৰু
কেনেকে কৈছে এইটো দিয়ে গোটেই একম লাইফ টাইম চলাব নেকি এনেকে কৰিছে মানে মই মই মোৰতো কোৱা নাই এতৰ মানে চাইছো বহুতৰ মেছেজবিলাক ন গোটেইখিনি এতৰ এইটো দিয়ে ইনকাম হৈ আছে গোটেই ঘৰৰবাৰি চলাই আছে এ মই সঁচা কথা কওঁ মই ন এইটো জাষ্ট অলপ চাই দিম কামো নহয় মানে চাইদ বুলি অলপ এনে টাইমপাছ তেনেকা আৰু বুজিছা নাই মই পেমেন্টটো আহক মই পেমেণ্টটো আহা কৰাও সেইটো মই ইমান মানে ইমান মই হেৰি মানে আশা পালা নাই লাইক কৰিব দিছোৰ কৰি আছো সেইটো আৰু এতিয়া বেলেগ একো নাই আৰু ইয়াতে
অ আৰু মেইন কে এতিয়া তুমি এনেকা এটা প্লেট ফ ইমান গোটেই হেৰি কৰি থাকিলে নহ'ব নহয় কাৰণ ফিউচাৰত বেলেগ কিবা কিবি কৰিব লাগিব ন বাকী তোমা এইম কি
ৱেইট গল্টি আমাৰ হেৰি কৰা কাম নেকি তিন টকা দুটকা দি
হে হে হে হাহ
সঁচাই সেইটোয়ে ন তোমাৰ তিন টকা দুটকা বুলি কব পাৰি তোমাৰ এই ফাইভ হাণ্ড্ৰেত যদি এ এনেই কৈছো ফাইভ হাণ্ড্ৰেত পোৱা তুমি সেইটোদি কিবা কৰিবা নেকি অ সেইটো দি মানে কি হ'ব বে মোৰ যে মোৰ সঁচা কথা মোৰ ন মনে ঘপক কেনে পইচা খৰচ হৈ যায় ৰে মই তোমাক যদি লৈ যাও পাচশ কত গ'ল মই গমে নাপাওঁ মই যদি ফুৰিব যদি কত একেবাৰে লৈ যাওঁ তিনি হাজাৰ চাৰি হাজাৰ মই গমেই নাপাও কত কেনেকে খৰচ হৈ যা মানে গমেই নাপাওঁ ছাইদ হৈ গ ইমান টকা আনিছিলো ইমান দূৰতো যোৱা নাই ঘূৰিবৰ কাৰণে
এই তেনেকুৱা এনেও মানে পইচা তেনেকে আৰু মেইনকে ল'ৰা মানুহে ছেভিং কৰিব নাজানে
উম হয় নেকি
ছোৱালী মানুহ অলপ হলেও যেনতেন বাৰু ছেভিং কৰিব পাৰে লৰা মনুহ তো একেবাৰে ছেভিং কৰিব নোৱাৰে।
যেতিয়া তোমাৰ লাইফৰ অন্তিম ঘড়ী টো আহিব তেতিয়া। এতিয়া ছেভিং কৰি কি কৰিম ধেই
কি কৰিব আৰু নহয় মেনকে তুমি ছেভিং কৰি কৰিবা কি বিকজ তুমি এটাই লাইফ আছে এটলিষ্টজ লাইফটো এনজয় কৰিব লাগে না নমৰালৈকে
মানে সেইটো গম পাইছো কিন্তু এতিয়া জানো মইয়ো বাট হলেও অলপ অলপ ছেভিং কৰিব লাগে লাগিলে মানে টেন পাৰ্চেন্ট ছেভিং কৰি থলে ভাল নেকি মোৰ মতে
অ সেইটোয়েটো মানে মানে মোৰ মতলব এনেকুৱা নহ যে এলিষ্ট এইটো যোনটো টাইম হয় লাইক আপ টু মানে ধৰ কেনেকা টুৱেণ্টি টু টুৱেণ্টি টু টুৱেন্টি থ্ৰী তেনেক এযোৰকে এনজয় কৰিব লাগে তাৰপিছত লাহে লাহে বিকজ টুৱেণ্টি ফাইভ মান যেতিয়াবা আৰম্ভ হ'ব আৰু তেতিয়াবা অলপ অলপ ছেভিং কৰিব লাগে আৰু কাৰণ ফিউচাৰ এটা আছে তেতিয়া তোমাৰ অল্ড লিজত লাগে গিব
সেতুৱে হয়
তেনেকাত বিকজ ডাইৰেক্ট মানে যদি হেৰি কৰি দিয়া খৰচ কৰি দিয়া তেতিয়া পিছলে প্ৰব্লেম হ'ব পাৰে। বেছিকে এক্সিডেন্ট হোৱাৰ সেইটো বেছি ভয় আছে ন।
উম উম বন্দ যে মইতো লাইফ লাইফটো একেবাৰে এনেকে চিধা যাব লাগিছিলে বাৰু বহুত বহুত বেছি তলত গৈ আছে‌ ৰে ওপৰত যাব লাগিব যে
ডাউনফল হৈ আছে হয় নিকি
ধন ফলে নকয় সেইটো তুমি একদম এ চা মানে অমল কি হৈছে জানা মানে মোৰ নিজৰ মাইন ছেড দি মোৰ নিজৰে এলাহ লাগিল আছে মানে মই অভাৰ ইনটাৰ হয় মুড হা
অহ
মই মানে বহুত বেছ অভাৰিংতাল হা ত মই মানে এ এনে মোৰ সৰু কথাটো বহুত মানে সৰু কথা বহুত সৰু কথা সেইটো কথা মই বহুতমানে মানে অভাৰটিং কৰি কৰি কৰি কৰি কৰি কৰি বহুত ডাঙৰ কৰি লো তাৰিছত নিজে হাৰ্ট হৈ থাকো নিজ হাৰ্ট নিজে আকৌ ড্ৰিপেচন গুচি যাওঁ অ অমিৰ সঁচাকে সঁচাকে
এইটো হয় হয়
মই সৰু কথাটো ভাবি দওঁ যে এনেকা হ'ব নেকি তেনেকা অ যদি এমে কৰে যদি এমে কৰে তোছ মই ধি থাৰ উঠ যাওঁ।
অ সেই তেনেককা হয়ে মানে এইেইটো চবৰে আৰু।
তাৰপিছত আহ‌। হাড হৈ গলো দেনাৰনিয় তাৰপিছত পি পিৱাত তাৰপাছত কিয় এনেকুৱা হ'ল এনেকুৱা টাইপ মেনন্টি লাগে মোৰ চবৰে কথা নাজানো মোৰো এনেকুৱা হয়।
হয় বা ময়ো বহুত অভাৰ থিংকাৰ দি বহুত ভাবি থাকো অকমানক মানে এইটো কৰিলে। মোৰ পিছতক কি হ'ব গৈ এনেককা হব নেকি এইটো হব নেকি স এইটো মানে এ ভাবি ভাবি ভাবি কেতিয়াবা নিজৰ ব্ৰেইনটোৱে পাগল পাগল লাগি যায়।
অ ভাগৰ মানে চবকে লাইফ খতম।
অ লাইফ খতম আৰু আৰু মই একো কৰিব নোৱাৰো আৰু লাইফত এনেকা।
নাই নেকি এইটো এইটোটো চিৰেজ এইটো লোৱা নাই। এনেকুৱা লাইফ ৰিলেশনশ্বিপৰ কথা কৈছা। লাইফ তাই যদি এনে মোক এৰি থৈ গোচি যায়। তাই মোক মেটাৰ অকচন কি। কি হ'ব তাইৰ লগত মোক ইমান এৰেই এই কিমান কি ভাবিছো। তাই এনেকে কৰিব নালাগিছিল ভাবিছো এনেকে কৰিব নালাগিছিলে কি‌ হ'ক তাই লগত ময় ইমান এৰেই নাই য হ যে মই অভাৰিং কৰি কৰি কৰি কৰি মানে এটা ভালৰিলেস্নিপ মানে অভাৰিং কাৰ হয় না মানে তুমি এটা ভাল ৰিলেস্নিপ কৰি থাক তেতিয়াও তুমি অভাৰিং কৰি কৰি কৰি কৰি। এই ৰিলেচিপিটো মানে তুমি নিজে বেয়া কৰি ল'ব এনেকা অভাৰিংকেয়াটো হয়।
অ সেইটো হয় হয় হয় বহুতৰ লগত তেনেকা হয়।
তোমাৰ সি একো নকৰে। তোমাৰ সি একোৱে নকৰে হা চাপজ তমাৰ কথা চাব ব তুমি অলপ কিবা এ অকণমান কিবা এটা কৰো তুমি সেইটো কথে বহুত। অভাৰিং কৰি কৰি কৰি সেনে কৰি আৰু পিছতো কৰিব। সেইটো এটা ভাব ভাবি ভাবি তোমাৰ আৰু ডাঙৰ কথা কথাম বহুত ডাঙৰ কৰিবা তুমি বুজছা এনেকুৱা হয়।
উম সেইটোৱে বহুত ভাবে হয় অভাৰ থিংকাৰ বিলাকৰ সেইটোৱে প্ৰব্লেম বহুত ভাবে।
তুমি অভাৰিংকাৰ হয়।
উম। উপায় নাই সেনেকয়ে চলিব লাগিব। লাইফ ত। কিন্তু আচলতে বেছি ভাবি থাকিব নালাগে। হে।
তুমে বেছি ভাবি থাকিলে, মানে তোমাৰ বেয়া কিন্তু মোৰ সেইটো মোৰ চিচন লাগে চিচন কৰা নাই মই বহুত ক যোগা কৈ দি ঘৰতে।
কি কি?
এতিয়া মই কিবা কিবি অলপ মানে চাইএছটো এনে মোবাইলত চাৰ্ছ কৰি কৰি ইওয়োগা। ৰাতিপুৱা অলপ মানে সেটো কৰিলে অলপ মানে স্তেছৰ অলপ দৰ হয় নেকি।
অ সেইটোৱে আৰু মানে য়োগা হওঁক এক্সাৰচাইজ হওক মানে এনেকুৱা কৰি মেলি নিজকে খালি ব্ৰেইনটো অকমান মানে চান্ত কৰি তুলিব লাগে আৰু।
অ সেইটোটো।
আৰু আজিকালি মানে মাইণ্ডত বহুত কিবা কিবি চলিছোগ ন মেণ্টেল পিচটো মানে নোহোৱা হৈ গৈছে মানুহৰ।
কিবা কিবি‌ মানে সেইটোৱে আৰু মাইনৰ মানে মই সেইটোৱে কব বিচাৰো এ বহুত মানে আজি কালি লৰা ছোৱালীবোৰ বহুত ষ্টেচাঞ মানে ছবেই নিজৰ লাইফ লৰা এটাই ৰিলেছন চিপ্ এটা ঘৰ আৰু এই বুধ।
বহুত বহুত চিন্তা আৰু যদি ঘৰৰ অকল এটাই হেৰি হয় মানে পোৱালি হয় বা ধৰ যদি ডাঙৰ এল্ডাৰ চিবলিং হয় তেতিয়াতো আৰু ৰেচপনচিবিলিটি গোটেই ঘৰখনৰ ৰেচপনচিবিলিটি।
তোমালোকৰ তুমি এতিয়া এটা এটা দুটা বা নাজানো হয়।
দুটা দুটা মই ডাঙৰ ত' মোৰ বহুত ৰেচপনচিবিলিটি আছে।
অ তোমাৰ হিচাপত থাট পে হৈ গ'ল ন তোমাৰ।
কি?
তোমাৰ হেৰি কি কয় হেৰি তোমালোকৰ গুৱাহাটীৰ পৰা এ নহয় মই মানে বুজ পা হ মই কেনেক বুজ শুনিবিলা হয় ত বুজিবা মানে কিমান কিলোমিটাৰ তোমাৰ এনে। কিলোমিটাৰ অ হয় নিকাক অ ঠিক আছে অহ ঠিক আছে এই নাই মোৰ নহয় মই যোন খেতি প যাম।
বাকী এনেকা কিবা ট্ৰিপ চিপত গৈছোন নাই?
অ আছে গুৱাহাটী টিপ এ টা আছে। মানে মোৰ মানে তোমাৰ হেয়াৰ মোৰ এ ডক্তটৰক দেখাব আছে মই হেয়াৰখন লৈ আছো বাৰু মই গুৱাহাটী গৈ আছো তোমাৰ দুই তিনটাকে। ধৰোই জানিব দাৰ। নাই তুমি কি গুৱাহাটী কেইতিয়া যাবি। অ দুই তাৰিখে যোৱা কথা আছে।
আচ্ছা অ গুৱাহাটী যোৱা কথা আছে মানে নহয় এনেই ফুৰিবলৈ কৰিবলৈ।
অ ফুৰিবতো ফুৰিবতো বহুত যাত যোৱা ডিমাপুৰ আৰু শ্বিলং চাইড যাব আছে।
শ্বিলং গৈছিলোঁ বাৰু ভাল আছিলে জেগাটো এ তোমাৰ শ্বিলঙত শ্বিলঙত মানে তোমাৰ উাৰ উইণ্টাৰ যেতিয়া হয় ন তেতিয়া যাবলৈ বেছি ভাল লাগে মানে তাৰ যোনখিনি ফৰেষ্ট এৰিয়া হয় সেইখিনিতে মানে পুৰা একদম পুৰা ক্লাউডি ক্লাউডি হৈ থাকে ন এনেককাা গৰম ছিজন গ'লে ইমান ভাল নালাগে
সেইতু হয়।
মোৰ বাহত যায় বা মোৰ বাহত যে কিমান গৈছে বহুত জেগালৈ গৈছে মইহে মানে এয়া অকণুৰ্ব আছিলো যে ন উ
আহছ অকলে যোৱা নাই চাগে ন।
অ নাইেনেতে ফ্ৰেণ্ড খিনিৰ লগত গৈছিলে
অ ফ ফত গলে ভাল লাগে আৰু তোমাৰ বেছি অলপ মমেন্ট বনি আহে ন পিছত কব পৰা যায় যে এনেকা অ সেইয়া কপাল চকৈ ভাল এ নহয় আ যাব পৰা যায় মানে লাইক অকল নহয় মানে লাইক দুটা তিটা কাপাল
অ অ তেনেকে পাৰি আৰু ত সেইটো এলাও কৰিব লাগিব ন
অ সেইটোোৱে তাকে প্ৰথমটোো আমি তাতে যাম
হা
প্ৰথম তাতে যাব লাগিব
অ সেইটোৱে যাব লাগিব
এই নহয় মই দেখাব আছে হা দেখাবই লাগিব তাৰ পিছত চাওঁ কি কৰোঁ।
উম উম সেই কৰি ভন নথাকে। তেনেকুৱা মানে ফুৰি পাতি ভাল লাগে আৰু যাব লাই মন যায় উম এই ল'ৰা মানুহ বিলাকৰ চান্স আছে এনেকা যাব কৰিব পাৰে ছোৱালী মানুহকহে এনেকে যাবলে কৰিব পাৰে ছোৱ মানুহকহে এনেকে জাবৰে
অ গম পালোহে জান নিদিয়ে ন তোমাক ঘৰৰ পৰা যাব
অ
অ মানে ঘৰ প পৰা নিয় অ অকলে ওলাবা নিদিয়ে তোমাক।
নাই নাই
অ চ মই এতিয়া কি ভাবছো তুমি নাজানিবা পাৰা মই তেতিয়া এই আহ ঠিকে আ জ মই নিদে নোম ঘৰৰ পৰা
উ নাই নাই
স ঘৰৰ চবচে ডাঙৰ ন
ডাঙৰ গেছ
অ ঠিকে আছে ডাঙৰ কাৰণে ওলাব নালাগে নহ'লে বৰবাদ হৈ যাবা
তাকেহে ঐ জানো কিনো ববা ধ বৰ ভাল হ'ব ল কিবা থাকিব লাগিব একো নাইয়ে
তাকে সেইটো নহয়। এইফালে বৰষুণ দি আছে নেকি? তয়া বৰষুণ দি আছে নেকি
অলপমান বতৰটো ডাৱৰীয়া কৰি আহিছে।
আমা এইয়াট বৰষুণ দি আছে।
আমাৰ ফালে অকণমান ডাৱৰীয়া ডাউৰৰি কৰিছে বৰষুণ দিব চাগে। মানে আজিকালি ৱেডাৰটো ধৰিবই নোৱাৰি এইমাত্ৰ বৰষুণ এইমাত্ৰ ৰ'দ
ত' সেইটো এতিয়া মানে তোমাৰ ভাল লাগে এই আমাৰ ইয়াতে পায়। বেলে বেলেগ দে নাপাই
তাকেহে বাকী ঠিকে আছে দিয়া ন।
হা
ঠিকে আছে দিয়া বোলো।
অ দেৰি হৈছে ভাতটো খাই লওঁ দিয়া